অ প্ৰাঞ্জল
আহ আহ বিচাল ক
কি কৰি আছা?
এনেই আছো ৰ তই
অ এনে আছিলো ত
অ
অ কালি মানে ৰলটো ৰল এটা খালো। কালি ৰল খাই কিনে মানে যি ৰাতিপুৱা পেটৰ বিষ না পেট বেয়া হৈ গৈছ-
হয় নেকি?
উম আৰু লগৰ এটাই মানে কালি এই পাঞ্জাবাৰীৰ ফালে বাঘৰবাৰী বুলি কয় সখনি জেগা
বাগৰ বা বাগৰ বাৰি
আহ চিনি পাই নেকি
অ শুনছোয়ে নে নামটো বাগৰবাৰি
তাৰপিছত লগৰ এটাই খোজকাঢ়োৱা লাগ নাই নাই ন নাই
লগৰৰ ফুচকাহ খোৱাইছে
ফুচকাৰ খোৱাইছে খোৱা নোখোৱাকে তাৰপিছত সেইকাৰণে আৰু পেটৰ বিষ বেয়া লাগি গৈছে খোৱা নোখোৱাকৈ খোৱাছে কাৰণে।
তোৰও ভাল ভাল লগ আছে দেই কিন্তু
সেইটো চাগে খাওঁতে কিবা কৈছে নেকি মন্ত্ৰ চন্ত্ৰ মাতি দিছে।
হয় নেকি
হয় নহলে আৰু এনে মোৰ সেনকে পেটটোত বিষ নহয়। নাজানো আৰু কি বা হৈছে মোৰ। বাকি মই ভাবছিলো তোক আজি মই সাগৰ সংৰক্ষনৰৰ কথ- কথা সোধোঁ অলপ। হয় এনেটা জানো নাই সাগৰ সংৰক্ষণৰ কথা
হয় নেকি?
হয় এনেতো জানানা নাই সাগৰ সংৰক্ষণৰ কথা
আহ আহ
জানা
জানো জানো
কেইখনমান সাগৰৰ নাম কচোন আগে?
কি কি লাগে ত
তিনহান সাগৰৰ নাম কচোন আগে
ভাৰত মহাগৰ
আহ
প্ৰশান্ত মহাসাগৰ এটলান্টিটিক মহাসাগৰ
আহ ঠিকে আছে ততো জানাই ন সাগৰ অকল পানীৰ বিশাল ভৰা নহয় আৰু ই মানে পৃথিৱীৰ জলবায়ু নিয়ন্ত্ৰণ কৰে তাৰ পিছত কোটি কোটি জীৱৰ- চানু হাই আৰু বিশ্বৰ অৰ্থনীতিৰ চালিকা শক্তি হয় ই খাদ্যৰ উৎস হয় ই অক্সিজেন উৎপাদনৰ এটা অন্যতম ভিত্তিও হয় ই। এনে তই এক সাগৰ সংৰক্ষণ মানে তোৰ মতে কি মানে সাগৰ সংৰক্ষণ।
মানে ধৰ সাগৰ হওক উপকূল অঞ্চল বিলাক হওক বা তাতে যিবিলাক সামুদ্ৰিক জীৱ থাকে বা প্ৰবাল প্ৰবাল পাচীৰ হওক আৰু যিবিলাক সামুদ্ৰিক উদ্ভিদ আৰু সামুদ্ৰিক পৰিৱেশক দূষণ কৰা বা অতিমাত্ৰা শোষণ আৰু ধ্বংসৰ পৰা মানে সাগৰ এখনক ৰক্ষা কৰ যিটো প্ৰচেষ্টা আছে আৰু সেই প্ৰচেষ্টটো কি মানে সাগৰ সংৰক্ষণ বুলি কয় আৰু
আচ্ছা এনে সাগৰটো ইমান গুৰুত্বপূৰ্ণ কিয়?
সাগৰটো গুৰুত্বপূৰ্ণ কাৰণ চা পৃথিৱী আমাৰ থৰ চেভেণ্টি পাৰ্চেণ্ট মানে সটি পাৰ্চেট ধৰ পানীৰে আৱৰি আছে না
অ
আৰু ই ধৰ জলবায়ু নিয়ন্ত্ৰণ কৰে। তাৰপিছত তাব বিলাক শোষণ কৰি ৰাখে। বৃষ্টি চক্ৰত মানে ভূমিকা এটা পালন কৰে আৰু মানে বহু মানুহৰ মানে জীৱিকা নিৰ্ভৰ হয় বহু মানুহে মানে সাগৰৰ ওপৰত মানে জীৱিকা নিৰ্বাহ কৰে না সেই তুই মিন পালন সেইকাৰণে মানে সাগৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে
অ এনে সাগৰে অক্সিজেনো উৎপাদন কৰে নেকি?
হ কি ক'লে
সাগৰে অক্সিজেনো উৎপাদন কৰে নেকি?
সাগৰে অহ সাগৰে অক্সিজেন উৎপাদন কৰে। ত আমাৰ সাগৰত যিবিলাক মানে সৰু শৈবাল থাকে আৰু মানে প্লাংটন থাকে সেইবিলাকানে পৃথিৱীৰ মানে এটা মানে অক্সিজেনৰ মানে এটা উল্লেখযোগ্য অংশ উৎপাদন কৰে আৰু মানে মানে তাতে মানে সৰু সৰু কিছুমান শৈপাল থাকে সাগৰত আৰু প্লাংটন থাকে নে প্লাংটন এইবিলাক মানে অক্সিজেনৰ এটা অক্সিজেন টো গঠন হয় মানে এটা এটা অংশ গঠন কৰে আৰু মানে এইবিলাক বস্তুৱে
কিবা থাকে
সাগৰত মাছ থাকে, টিমি মাছ থাকে, ডলফিন থাকে, কাছ থাকে, অক্টোপাছ থাকে, প্ৰবাল থাকে, শৈবাল থাকে, কেঁকুৰা থাকে, আৰু মানে লাখ লাখৰ অণুজীৱ থাকে কিছু মান ত তাৰ লগতে মানে কিছুমান প্ৰজাতিৰ সাপ চাপৰ থাকে আৰু কিছুমান
আত্চ্ছা
তই এনে কচোন কেইখনমান সাগৰৰ নাম মই কোৱা কেইখনৰ বাহিৰে
অহ তই কি কি কৈছিলি নো
ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ।
ভাৰত
আটলাণ্টিক
অহ
ভাৰত মহাসাগৰ, আটলান্টিক মহাগৰ আৰু কি কলো হা
ভাৰত, আটলান্টিক আৰু কিবা এখন কৈছিলি উম হম মোৰ মতে ধৰ আৰৱ সাগৰ আছে
অহ অহ
আৰৱ কৈছিলি নেকি তই?
কোৱা নাই দে।
অহ আৰৱ সাগৰ আছে তাৰ পিছত তোৰ এ আন্দামান
গম পাইছো দে দে হ'ব দে
অহ তাৰপিছত তোৰ আছে
তই মই কিবা সুধি আছিলি এতিয়া ক গম পাইছো দে তই জানা বুলি
মানে তোৰ সাগৰে মানুহক কেনেকৈ সহায় কৰে
সাগৰে মানুহক চা মানে ধৰ সাগৰত ধৰ মানে কৌটি কৌটি মানুহ বিশ্বাস বিশ্বত মানে কোটি কোটি মানুহ আছে হা, আৰু সেই মানুহ বিলাকে মাছেই হওক বা আৰু মানে যিবিলাক মানে সামুদ্ৰিক খাদ্য আছে সেই খাদ্যৰ ওপৰত মানে নিৰ্ভৰ কৰি আছে আৰু ধৰ বৌ যিবিলাক মা উপকূলীয় অঞ্চল আছে সেই উপকূলীয় অঞ্চল বিলাকৰ মানে অৰ্থনীতি মানে যিবিলাক মানে আহ সাগৰৰ সম্পদ আছে মানে সেই সম্পদৰ ওপৰতে মানে নিৰ্ভৰশীল আৰু।
আচ্ছা আৰু তোৰ সাগৰ দুখন মানে কি?
সাগৰ প্ৰদূষণ মানে সেইয়া আৰু ধৰ সাগৰত যিটো আমি প্লাষ্টিক পেলাওঁ বা তেল পেলাওঁ বা ৰাসায়নিক পদাৰ্থ বিলাক পেলা বা নলা নৰ্দমাৰ পানীয়ে হওক ত যিবিলাক মানে অন্যান্য অপদ্ৰব্য থাকে আৰু সেইবিলাক যদি সাগৰত মিহলি হৈ যায় তেতিয়া মানে স যিটো সাগৰৰ সামুদ্ৰিক পৰিৱেশ আৰু মানে সেই পৰিৱেশটো নষ্ট যেতিয়া হৈ যায় নষ্ট কৰাটোকে মানে সাগৰ প্ৰদূষণ বুলি কয় আৰু।
আচ্ছা, প্লাষ্টিকটো ইমান ডাঙৰ সমস্যা কিয় পিছে?
কিয় জান প্লাষ্টিক বোলা ব্স্তু তো মানে ইমান সহজে নষ্ট হৈ নাযায়। আৰু ধৰ মাটি চাটি পুতি থলে এই বস্তুটো ইমান জলদি মানে পৰা মিহলি হয় নাযায়। আৰু যদি মানে প্লাষ্টিকটো যদি তই এ সাগৰে চাগৰে পেলাই দিয়ে আৰু, এতিয়া মানে বহু সামুদ্ৰিক জীৱই মানে প্লাষ্টিক তোক মানে নিজৰ খাদ্য বুলি ভাবে আৰু খাদ্য বুলি খাই কি খাই আৰু তাৰপিছত মানে তাৰপিছত মানে আঘাত পায় বা মৃত্যুমুখত ভ উগাই আৰু মানে এনে প্লাষ্টিক বিলাক মানে পেলাব নালাগে আৰু সাগৰতে হওক বা নদীতে হওক আৰু।
উ উম এনে তেল দুখনে কি ক্ষতি কৰে?
তেল দুখনৰ মানে ধৰক জাহাজ বিলাক যেতিয়া মানে চলে আৰু এ তাৰ এ জাজবিলাক চেই মেচিনতে চলে ন তেল দিবা লাগে তে মানে জাজবিল চলাৰ ফলত মানে কিছুমান তেল নিখৰণ হয় আৰু আৰু সেই তেটনেল বিলাক মানে পানীৰ ওপৰত মানে এ তাৰমানে ৰ গঠন কৰে আৰু, আৰু যেতিয়া মানে এই মাছে অচৰাই বা তাত আৰু যিবিলাক মান অন্যান্য সামুদ্ৰিক জীৱ আছে মানে সেই জীৱ বিলাক পানীত তাত পানী যেতিয়া আহে আহ থাকে আৰু থকাৰ ফলত সেইবিলাক যেতিয়া গ্ৰহণ কৰে মানে তেতিয়া ক্ষতিগ্ৰস্ত
আচ্ছা এনে তোৰ কি বুলি কয় এইটো অতি মাত্ৰা মানে মাছ ধৰাটো কিয় ক্ষতিকাৰক?
চা যদি আমি অক- অকল মাছে ধৰি থাকো সাগৰত, তাৰমানে মাছৰ সংখ্যাটোতো কমি যাব আৰু তাৰে লগত যিবিলাক সাগৰ এখনত যিটো মানে খাদ্য শৃংখল এটা চলি থাকে মানে শেষ খাদ্য শৃংখলটো ম যিটো ভাৰসাম্য থাকে সেই ভাৰসাম্য টো নষ্ট হৈ যাব আৰু
অ আৰু প্ৰবাল প্ৰাচীৰ গুৰুত্ব কি?
প্ৰবাল প্ৰাচীন মানে বস্তু হয় আৰু সাগৰৰ ভিতৰত থকা, সেই সেই বস্তুবিলাক মানে প্ৰবাল পাচ- মানে ব বহুতো মানে সামুদ্ৰিক জীৱন মানে বসবাস কৰে আৰু। ইমাৰৰ ধৰ উপকুলৰ যিবিলাক ধৌ আহে আৰু ধৌ পৰা মানে জীৱ বিলাকক তাতে সুৰক্ষা প্ৰদান কৰে আৰু যিবিলাক পৰ্যটনে পৰ্যটন বিলাককো উৎসাহিত কৰে।
উম উম, উম এনে জলবায়ু পৰিৱৰ্তনৰ কিবা প্ৰভাৱ পেলায় নেকি সাগৰৰ ওপৰত।
সাগ জলবায়ু প্ৰভাৱ পেলায় কাৰণ চাবি সাগৰৰ যি তাৰ মানে পানীৰ পানীৰ যিটো উষ্ণতা সেইটো বৃদ্ধি পালি সাগৰৰ অম্লতা বৃদ্ধি পালী বা যিটো মানে প্ৰবল প্ৰাচীবিলাক সেইবিলাকক যদি ক্ষয় যায় আৰু ধৰ মানে সাগৰৰ পানীৰ যেতিয়া উষ্ণতাটো উচ্চতাটো বৃদ্ধি পাব তেতিয়া মানে বহুত জীৱৰে মানে বাসস্থান বিলাক পৰিৱৰ্তন হৈ যায় আৰু মানে পৰিৱৰ্তন আনে আৰু
অ অ অ এনে ত মেংগ্ৰোভ বনটো কিয় গুৰুত্বপূৰ্ণ?
মেংগ্ৰোভ বন মানে ছাৰ মেংগ্ৰভ বনবিলাক মানে উপকূলত মানে উপকূল মানে ধুমুহা আৰু মানে যিটো জলাশৰ থাকে সেইটোৰ পৰা মানে মানে সুৰক্ষা প্ৰদান কৰে হেৰে আৰু মানে এই ধৰ মানে বহুতো মাছ আৰু মানে পানীত যিবিলাক জীৱ তেওঁ সেই জীৱৰ মানে প্ৰজননস্তলি এটা আৰু
আত্চ্ছা আৰু তোৰ হেৰি আৰু কি আছিল? অ মেদিন প্ৰত্যেকটিত এৰিয়া মানে কি নো?
মেৰিন প্ৰটেকটিড এৰিয়া মানে হল মানে সাগৰত কিছুমান মানে অংশক মানে। কিছুমান অংশৰে সাগৰত এইবিলাক অংশ খুব মানে বিশেষ মানে ভালকে মানে সংৰক্ষণ কৰি ৰখা হয় যাতে মানে তাতে ধৰ যিবিলাক সামুদ্ৰিক জীৱ থাকে মানে মাছেই হওক তিমি মাছেই হওক। বা যিবিলাক মানে পোক পৰুৱাই হওক বা শৰিচ পানীবিলাক থাকে। সেইবিলাক মানে ভালকে যাতে বাস জীয়াই থাকিব পাৰে, মানে তাহাতলোকৰ মানে এটা বাসস্থান থাকে। থাকে আৰু সেইটো মানে মে মেদিন প্ৰত্যেক এ- তাৰ মানে জীৱ বিলাক মানে সুৰক্ষিত হৈ থাকে।
অ এনে মানে সাগৰ সংৰক্ষণত বিভিন্ন দেশৰ সহযোগিতাতটো প্ৰয়োজন কিয় হয়?
সাগৰ সংৰক্ষণত চা সাগৰ সাগৰ মানে এখান কোনো এখন দেশৰ নহয় মানে এখন সাগৰ মানে এখন দেশতে নাথাকে আৰু দুই এ দুই তিন খান দেহলৈকে মানে বৈ যায় ন। আৰু ধৰ তাতে ধৰ প্ৰদূষণ কৰাই হওক বা মাছ ধৰাই হওক বা যিটো মানে তাৰে দেশ মানে দেশ বিলাকৰ মানে জলবায়ু পৰিৱৰ্তনৰ সমস্যা, থাকে আৰু সেইবিলাকৰে আ আন্তষ্ট সহযোগিতা পৰিৱৰ্তন হয় স আন্তষ্টীয় সহোগিতাৰ প্ৰয়োজন হয় আৰু মানে
অ ইয়াত বিজ্ঞানৰ ভূমিকাটো কি?
বিজ্ঞানৰ স্বাৰ্থৰ যিবিলাক উপগ্ৰহ আছে বা ড্ৰোন আছে। বা পানীৰ যোনটো গুণুণ গুণগত মান থাকে সেইটো পৰীক্ষা কৰা হয়। বা যি সামুদ্ৰিক গৱেষণা কৰা। আৰু যিবিলাক তথ্য থাকে সেইবিলাক তথ্য বিশ্লেষণটো মানে। এ বিশ্লেষণে মানে ধৰ সাগৰ সংৰক্ষণ কৰাত সহায় কৰে আৰু। যিটো মানে বিজ্ঞানৰ দ্বাৰা সম্ভৱ হয়।
আচ্ছা এনে আমি ব্যক্তিগত ভাৱে কি কৰিব পাৰো।
ব্যক্তিগত ভাৱে আমি চাই মানে প্লাষ্টিক একেবাৰে কমকে ব্যৱহাৰ কৰিব লাগিব যিমান পাৰো কম। কৰবা লাগিব। আৱৰ্জনাবিলাক আমি সঠিক ঠাই পেলাব লাগিব তাৰে পিছত আহ পানীত বস্তু বিলাক পেলালে যিটো প্ৰদূষণ সেইটো